হল
উম কি কৰিছা
এয়া এই এনেই আছো তই
মই শুই আছো
অঁহ
ভাত পানী
খোৱাই নাই তই খালি নে
উম খালো কেৰেলা আছিল তিতা কেৰেলা
অহ
তিতা কেৰেলা দালিয়ে খালো এ খাই ভাল নালাগিলে
উম
পোৰখ তিতা যে
মই বেয়া পাওঁ খাই
উম তোৰ কাৰণে ভালে এইবিলাক
মাটি কিমান আছে গে ৰুবলে উম সেই জানো কি বনাইছে দালি আৰু আলুৱে হ'ব আৰু নো কি বনাব আৰু
উম আছে আমাৰ আৰু চাৰি বিঘা মান
অ আজি দিছা নে
দিয়ে আছে ৰেগুলাৰ
অ
কালি বিলুত বিজুলী ঢেৰেকণি বৰষুণ যে আজি সেইকাৰণে নাই দিয়া
অ
মানে হাল বাব নোৱাৰিলে
অ
ৰাতি বিজুলী মাৰিয়ে আছে ধেৰকণী মাৰিয়ে আছে
অ
চেফ চেফ কি মাৰিছে সেইকাৰণে পথাৰলে যাব দেখিছো বানপানী গোটেই অসমতে বানপানী
উম
মেনকে তোৰ শিৱসাগৰ নামচাই
শিৱসাগৰত বেছি আছে
উম বেয়া লাগি গৈছে নিউজ দেখি
তাকে উটি উটি গৈছে চব
উম শিৱসাগৰৰ বিধায়ক হৈছে অখিল গগৈ
অঁ
হেল্প কৰিব চাগে!
তাকে।
অ', কি মানে কি বিধায়কৰ ঘৰে ডুবি গৈছে, আকৌ কি আকৌ হেল্প কৰিব সি।
তাকেহে।
সেইটো এটা টেন
নোহোৱা জেগাটোত হৈ গৈছে।
অ', নোহোৱা জেগাত পুৰা হৈছে, এইবাৰ মানে এইবাৰাহে হৈছে। আ এইটো ম আগতে নহয়, এইটো মানে এইবাৰ গমেই নাপায় মানুহে যে পানী হ'ব বুলি।
উম।
গ'ম পাই মানে সেই সিমানটো পানী হ'ব বুলি ভবা নাই।
তাকেটো।
ঘৰৰ ওপৰলৈকে পানী, ঘৰ ডুবি গৈছে এতিয়া কম দৰা পানী নে।
অ'।
দে ভয় লাগি যায় ন'!
তাকেটো, এতাক দেখিছো মানে কেঁচুৱাটো জন্ম হোৱা বিছদিন হৈছিলেহে নেকি। এই যেন তেন হে উওলিয়াই আনিছে ঘৰটোৰ পৰা।
উম, অকমান অকমান স্পষ্টকে কবি কথাবোৰ।
অ'।
মাতটো শুনা নাই ভালকে ন'।
উম।
তাৰপা?
ক'?
ক'? কি কম আৰু তহঁতৰ সেইপিনে পানী বহা নাই জানো?
উম, বাঢ়িছে।
কিমান বাঢ়িছে?
ইয়াত আমাৰ ইয়াত ইমান নাই।
উম।
তেনেকে মানে উতি যোৱাকে হোৱাগে নাই আৰু।
অ', মাছ-চাছ ওলাইছে নাই সেইফালে?
ওলাইছে অ'।
কি কি মাছ?
এ পুঠি মাছ, গৰৈ, চেঙেলী, তৰা, সেইবোৰ।
আৰু?
আৰু নাই সৰু সৰু মাছ হে।
অ'।
ত' ধৰিছে নাই ধৰিছে নাই?
উম।
জাল মাৰেনে?
জাল পাতি এই পাতি থয়।
উম, মানে তোৰ সেইগিতা মাছ তোৰ ভাজি পেলাই তোৰ যে পাতত দি যে, খেৰ দি যে পুৰি পেলাই যে খাই যে, সেইটো ভাল লাগে।
উম, মই এনেকে বেয়া।
পাতত দিয়া মাছটো খাই বেয়া পাওঁ।
উম।
কেইলে
এনে।
চবেই ভাল পায়।
উম খিৰিকিত দি পেলাই আহে আৰু।
হা?
লাগে।
উম তোৰ হ'ল আৰু মোৰ একদম ফেভাৰট মাছটোৱে হৈছে তোৰ সেই পাতত দিয়া মাছটো।
অ'।
সেইটো কোনো ভাজিব হেৰি কৰিব নালাগে, জুই মানে ভাপতহে।
উম।
তই কেইলে বেয়া পা?
এনে বেয়া পাওঁ মই।
সেইটো খালে কিমান ভাল তই কি জান?
উম।
হা?
খাব লাগে বোলো।
উম। সেতি এতি এতিয়া পুৰা পানী যে পুৰা বাঢ়িছে যে
উম।
এতিয়া পানী শুকাই গৈছে এনেকা মাছ ওলাব ডাঙৰ ডাঙৰ মাছ পুৰা ভাল লাগিব মানে।
উম ওলাব পথাৰবোৰত।
উম খাবা আৰু শুবা।
উম।
তাকে, কি হয় আৰু।
উম।
ঘৰত ভাল চবৰে।
ভালে। তহঁতৰ ঘৰত কোনো নাই নেকি?
আছে।
উম। তই এতিয়া পুৰা ধুনীয়াকৈ মেগী আন মাংস আন। মাংসই পুৰা মেগিয়ে দি পেলাই পুৰা খাই দে।
অ'।
কি অ' পা নহ খাবলে।
নেখাওঁ।
বনাব জানো নে নাই? কেনেকে বনাই কচোন।
নাজানোৱে।
ক, কেনেকৈ বনাই।
কেনেকে বনাই পেলাই
অ'।
পানী মানে অকল এই খিৰাহে খাওঁ।
সিজাই পেলাই সিজাৰ পিছত যেতিয়া সিজাব, তেতিয়া নমাই পেলাই আকৌ তেল মাৰি পেলাই, মছলা দি বনাই দিওঁ।
উম হৈ তই যদি অসমীয়া ছোৱালী হৈ মেগী কণ বনাই খাব নোৱাৰ তই কি হ'ব তোৰ? তেনেকে ডেং ডেং কে পানী এসোপা দি আৰু মেগি নবনাই আৰু।
উম। উঠা কোনে কৈছে পানী দিয়ে বুলি। মই হেৰিকে বনাওঁ পানীকে বেয়া পাওঁ।
তইনো পানী দিয়ে বনাব বুলি কৈছ।
পানী অ' একেবাৰে পানী নিদিলে হ'ব নেকি। সিজিবলৈতো পানী দিব লাগিব। উম। সিজি সিজিব এনেই কাহীখনত দি থলে।
ডিম এটা ভাঙি দিলেই হ'ল।
নিজে খাবা তেনেকে।
সি তই খাই বেয়া পাওঁ?
নেখাও মই।
উম। কোনোবা কি খৰ কৰাই আছে। কিবা কাম কৰি আছে নেকি তহঁতৰ ঘৰত? এই নহয়। তেতিয়া
ভাত
ভাত দিলেও ইমান চাউন দিয়ে নে?
উ হুম বাঢ়িছে।
বাপৰে ইমান চাওঁন দিয়ে নে ভাত উলিয়ালেও।
উম।
কেলে?
এই মানুহে তেনেকুৱা অ'।
যধং মধং মানুহ মানে।
উম।
কিহে ভাত?
এই দালি আলু।
আৰু
আৰু একো নাই।
মাছ মাংস কিবা কিবি নাই?
নাই নাই। উম উম।
অ'।
তোক সোধি
মাতটো ফাটি ফাটি গৈছে। অ'।
অ',
মোৰ কাৰনে হৈছে অ'।
অ'। উম, তোৰ কাৰণে ফাটিছে মাতটো।
তাকে।